কি কৰি আছে? উম আজি অলপ আহ ব্যৱসায়ৰ বিষয়ে কথা পাতো।
হয় কোৱাচোন।
আজিকালি চব মানুহে ব্যৱসায় কৰে তুমি ব্যৱসায় কৰি ভাল পোৱানে?
হয় মই ব্যৱসায় কৰি বহুত ভাল পাওঁ। মানে যিহেতু মইতো এতিয়া মানে বৰ্তমান এতিয়া ভাল পাওঁ কিন্তু কৰা নাই। মানে যেনেকুৱা মানুহতে মানে আমি নিজে মাৰ্কেট কৰিব যেতিয়া যাওঁ নহয়। সেইটো সময় বহুত ভাল লাগে ত সেইটোকে মই ভাৱো আৰু মানে এনে কিবা ফাষ্ট ফুডৰ মানে বিজনেচ এটা মানে সৰু মৰু মানে ভাল লাগে এনেকুৱা কৰি কিনে। তোমাক?
অ' মোকো ভাল লাগে তোমাৰ কিবা মন আছে নেকি ইন ফিউচাৰ কিবা এনেকা ব্যৱসায় কৰা তো এনে দেখো বিজনেছ মানুহে ব্যৱসায় কৰা ব্যৱসায়বোৰ ব্যৱসায় কৰাটো বৰ ভাল মই ভাল পাওঁ আৰু ব্যৱসায় কৰা ভালো হয় নিজৰ নিজৰ ইচ্ছা মতে কৰিব পাৰে, এনেই তোমাৰ কিবা ভৱিষ্যত এনেকুৱা ব্যৱসায় কৰিবলৈ কিবা মন আছে নেকি তোমাৰ?
ইন ফিউচাৰ তো নাই লে ই মানে এনে মানে বৰ্তমান কাৰণে মানে কৰিব বিচাৰিছো মানে নিজৰ পকেটমানি যিহেতু মানে এতিয়া আজিকালি চোৱা মানে বেলেগৰ ওপৰত কাম কৰা চিকি ভাল আমি নিজেও এটা ব্যৱসায় কৰালে বেছি ভাল হয় নে নহয়? এতিয়া চোৱা নিজৰ ওপৰত যদি কৰিলে মই আমি নিজে এটা মানে সেইটো মানে নিজে এটা হেৰি হম অ' নিজে এটা ইণ্ডিপেণ্ডেন্ট হম, যে নিজে এটা অৰ্নাৰ হম হয় নে নহয়? মই নিজে চবকুজ কৰি মান নিজে নিজৰ পইচা নিজৰ ইনকাম দিয়ে হেৰি এটা বিজনেচ ষ্টাৰ্ট কৰিম মানে তাৰে পাছতে নিজৰ পইচা নিজে লব পাৰিম হয় নে নহয় বেলেগকো দিব নালাগে আৰু বেলেগে বস্তু হেৰি কৰিব নালাগে হয় নে নহয় তে ব্যৱসায় কৰা নিজৰ ওপৰতে হেৰি তুমি বিচাৰা
অঁ এইটো তুমি ভাল কথা ক'লা ব্যৱসায় যিটো নিজৰ নিজে অনাৰ হয়, নিজে কৰিব পাৰি আৰু লাইফত অনাৰ হোৱাটো ডাঙৰ কথা সৰু হওক ডাঙৰ হওক। অনাৰটো নিজে হ'লে বেলেগ কথা।
হয়, হয়।
অ', তুমি অ', নিজৰ বিজনেচ ব্যৱসায়টো ডাঙৰ মই ভাল ভাবোঁ। এনে তুমি এনে চাকৰি বেছি ভাল পোৱা নে, এনে ব্যৱসায় কৰা বেছি বেছিকে প্ৰভিত কৰা মানে মানুহক কৰিব এহতক কোৱা?
হয়, হয়, মানে শুনা মানে যেনেকুৱা কে এতিয়া মানে চা কৰি এটা মই কৰিম মানে বহুত চাকৰি এনে ধৰে থাকে এজন মানে তাৰ সিহঁতৰ অনাৰবোৰ মানে ভাল নহয়, মানে আমাক মানে ষ্টাফ বোৰক মানে বহুত বেয়া বেয়া ব্যৱহাৰ কৰে সেইটো কৰে তে সেইটো কিছুমান মান জাগা চাকৰি মানে বেছি মানে এনেকুৱা হয় আৰু। আৰু সেইটো কাৰণে নিজৰ ব্যৱসায় খোলা এটা বহুত ভাল প্ৰয়জন মানে। সেনেকুৱা কিতাত তুমি নিজে যেতিয়া এটা ষ্টাৰ্ট খুলিবা খোলাৰ পাছত তোমাৰ লাইফৰ কাৰণে বহুত ভাল হ'ব আৰু।
তুমি ক'লা যেনেকুৱা কি ষ্টাফ বোৰক আহ, গালি দিয়ে। সেইটো টো হয়, সিহঁতৰো নিজৰ বিজনেছ সিহঁতে অনাৰ যদি সিহঁতৰ লছ হয় তেনেহ'লে ষ্টা ষ্টাফক বেয়া বেয়াকে গালি দিয়ে। সেইটো গালিত সুনাৎসেকে নিজৰ এটা ব্যয়ৱসায় কৰা বহুত ডাঙৰ কথা হয় কি নহয়?
হয়, হয়, ঠিকে ক'লা মই সেয়ে ভাবো যে মান নিজৰ বেলেগৰ মানে হেৰি শুনাছে কি ভাল নিজে এটা বিজনেচ ষ্টাৰ্ট কৰা মানে বহুত ভাল হয়। আৰু তুমি এনে এনে তুমি কিহৰ মানে ব্যৱসায় কৰিব বিচাৰিছা?
চাও মই ফিউ অ', ফিউচাৰত টো এনে হাৰ্ডৱেৰৰ এনাহেন দোকানো খুলিবলৈ মন গৈছিলে।
হয়, হয়, এইটো বৰ ভাল হয়, হয়, ঠিকে ক'লা তুমি।
আৰু তোমাৰ অ', যেনেকুৱা হাৰ্ডৱেৰৰ বস্তু যিহেতু তোমাৰ বেয়া হৈ নাযায়। পতকচে। তোমাৰ এক দুই বছৰলৈকে একো নহয় সেইকাৰণে হাৰ্ডৱেৰৰ অলপ পইচাও লাগে হাৰ্ডৱেৰৰ বিজনেছ কৰিবৰ কাৰণে।
হয়, ঠিকে ক'লা ব্যৱসায় কৰিব লাগে মানে বহুত অ', সৰুৱে কৰা ইয়া ডাঙৰে কৰা। তোমাৰ পইচাটোতো প্ৰয়োজনত থাকেই হয়।
এনেকুৱা নহয় কি আ, যে যেনেকুৱা চেলেৰী পাৰ্চনৰ যেনেকুৱা কোনবাই চাকৰি কৰে সিহঁত ৰটো মাহতে আহে। ব্যৱসায় যোনে ব্যৱসায় কৰে তেহতৰ পইচাটো যেনেকুৱা আজি আজি কিবা কৰিল আজি পইচা আহিব কালিও পইচা আহিব। চাকৰি পাৰ্ষণৰ টো মাহত একবাৰেই আহে, আৰু ব্যৱসায় অ', তুমি এনে চাকৰি কৰা বেছি ভাল পোৱা নে এনে ব্যৱসায় কৰা বেছি ভাল পাবা?
হয়, মইতো বা-ব্যৱসায় কৰিলে মানে এটাতো পাৰ্টনাৰশ্বিপ লাগিব ন' মানে ব্যৱসায় যি হয়, এজনে দি নহয় হয় নে নহয়? ব্যৱসায় কৰা সময়ত মানে দুইজন তিনিজন টো লাগিবই। মানে যে নিজেও তুমি ইনভেষ্ট কৰিলেও তেতিয়াও তোমাৰ এটা ষ্টাফ বোৰ লাগিবই। তে তুমি এটা বিজনেছ ষ্টাৰ্ট মানে ব্যৱসায় কৰাৰ সময়ত তুমি মানে যেতিয়া ৰে ষ্টাফ থাকিব সিহঁতকো তুমি দিব লাগিব মানে সৰু মৰু কৰা ইয়া ডাঙৰো কৰা যিকোনো বিজ মানে যিকোনো ব্যৱসায় কৰা। তোমাৰ ষ্টাফ লাগিব, তে ষ্টাফ লাগিলে তুমি সিহঁতকো দিব লাগিব সেইটো কাৰণে মানে এটা ব্যৱসায় কৰাটোও ভাল, আৰু মানে অ প্ৰফিটো বে লাভ হব লাগিব নহলে যদি তো আমাৰ লচ হৈ যাব, তে সেইটো কাৰণে মানে বা চেলেৰী মানে যেনেকুৱা এতিয়া চাকৰিও কৰাও ভাল, ক্যুকি আমি ত কাক দিবও লগা নাই আমিতো দিবই লাগিব, মানে আকৌ চা মানে চাকৰি কৰিলে অনাৰৰ পৰা অলপ কিবা হয়, লেকিন মানে এটা চাকৰিটো হলেটো নিজৰ ওপৰত থাকে ন নিজৰ পইচা নিজে পাওঁ। কিন্তু তুমি যেতিয়া এটা নিজৰ ব্যৱসায় কৰিবা তে তোমাৰ বেলেগকো দিয়াতে টেনচন থাকিব, হয় নে নহয়? ম ম তাক কৌ দিব লাগিব, নিজৰ ওপৰতো হেৰি কৰিব লাগিব। তে সেইটো কাৰনে, তে এটা ইনভেষ্ট কৰিবৰ কাৰণে বহুত হেৰি হয় আৰু।
অঁ তুমি ঠিকে কলা, ব্যৱ ব্যৱসায়টো নিজে কৰিলে নিজে অনাৰ হয়। তুমি আজিলৈকে এনেই কি কি ব্যৱসায় তোমাক বেছিকে ভাল কৰে তোমাক লাগে কি মই ভৱিষ্যতে এইটো বিজনেচ কৰিম এনেকাই উম আ বিজনেটো চাই কিবা ইঞ্চ য়ে তুমি যেনেকুৱা কি মই এইটো ভৱিষ্যত কৰিব পাৰিম, তেনেকুৱা কোনোবা আছে নেকি তোমাৰ যেনেকুৱা ইহঁতক চাইকে তুমি ভৱিষ্যত মই এইটো বিজনেচটো কৰিম বুলি।
হয়, মানে অঁ, কিয় হয় মানে সৰু, ডাঙৰলৈ কথা নহয়। সেইটোতো হয় নহয়? মানে মই এনে চাইছো মোৰ ফ্ৰেণ্ডবোৰ মানে এনে ফাষ্ট ফুড মানে ফাষ্ট ফুডৰ এটা ব্যৱসায় কৰিছিলে। সিহঁতৰ মানে পাৰ্ট টাইমৰ কাৰণে মানে ফুল টাইম নহয়, পাৰ্ট টাইম যেনেকুৱা আমি এটা কৰিবও পাৰো আৰু যেনেকা দুপৰীয়া সময়ত গৈ কেনে, আমাৰ সময় নাথাকিলে দু পৰীয়া সময়ত ওলাই কেনে তাত মানে চব মানে লগ, লগহঁতে মিলি কেনে এটা ব্যৱহাৰ কৰিব বুলি ভাবিছিলো। ফাষ্ট ফুডৰ যেনেকাে ম'ম' হ, চাওমিন হ আমি লগ, লগবোৰ মিলি এটা বিজনেছ কৰিম বুলি ভাবিছিলো। তুমি কি ভাবিছিলা কোৱাচোন?
অ, মই মোৰ ভৱিষ্যত এটা ক'লো হাৰ্ডৱেৰ দোকানটোক খুলিবলে মন আছে, যদি এ ভৱিষ্যত সেইটো নহয় নহ'লে মই বেলেগ এটা ভৱিষ্যত ভাবিছো যে, মছৰুম যে, মছৰুম যে বনাই
হয়, হয়, হয়, তুমি ঠিকে ক'লা আজিকালি মছৰুমৰ বিজনেচ বৰ চলিছে হয়। ঠিকে ক'লা তুমি।
এখন, এখন, এখন, মচ মছৰুমৰ মই নিজে ফাৰ্মিং কৰিম বুলি ভাবিছো। মই নিজে খেতি কৰিম মছৰুমৰ। আৰু তাৰপৰা যিমান হয় প্ৰদান্ত কৰি, নিজে চেল কৰা, নিজে, নিজে বিক্ৰী কৰিম, নিজে অলপ অঁ কচ ত, কৰিম তাৰপৰা তা কি হয় ভৱিষ্যত দেখা যাব। এইটো কেনেকুৱা কৰিব লাগে, সেইবোৰো মই বাৰু
হয়, তুমি বহুত ভাল ভাবিলা যি মছৰুমৰ সেইটো কৰিবা বুলি ক'লা নে। এইটো বৰ ভাল আজিকালি চচিয়েল মিডিয়া এইটো দেখা পাওঁ মানে বহুতে মছৰুমৰ মানে এইটো মানে ফাৰ্ম, ফাৰ্ম হেৰি কৰে মানে বহুত মানে ফাৰ্ম হাৰ হাৰ্ভেষ্ট কৰিবলে যায় যেতিয়া সেইটো সময় মানে ভিডিঅ বোৰ দেখাই, তে এটা তুমি মা, দুই চাইডে তুমি মানে ইনকাম কৰিব পাৰিবা, এ এটা হ'ল তোমাৰ যেনেকা মছৰুম তুমি চেল কৰিবা হা, তাৰপিছত তুমি এতিয়া চচিয়েল মিডিয়াটো জড়ি যেতিয়া থাকিবা সেইটো সময়ত তুমি যদি ভিডিঅ' বোৰ বনাই কেনে আপলোড দি সেইটোও তোমাৰ এটা মানে ব্যৱসায় হৈ যাব, তে সেইটো মই এই বিচাৰো যে তুমি মানে অ', দুই চাইডে তুমি এইটো কৰা, মানে এটা বিজনেছ যেতিয়া তুমি ষ্টাৰ্ট কৰিবা নহয়, সেইটো মানে দুই চাইডে তুমি চাবা এটা ভিডিঅ' কৰি কিনে আপলোড দিবা। আৰু তুমি যিহেতু মানে মাৰ্কটতো চেল কৰিবা।
উম, তুমি ঠিকেই ক'লা। অ', ভৱিষ্যত, ভৱিষ্যত যদি হয়, তেনেকুৱাই কৰিম। অ', মোক কৰিবও মন আছে, অ', যিহেতু নিজৰ এটা বিজনে একম এ কৰি, বা, এনে বিজনেছ, বিজনেছো ক'লা গভমেণ্ট চাকৰি কি কি তোমাৰ অ', সুবিধা হয়। তাৰ বিষয়ে ক'ব পাৰিবা নেকি?
হয়, মানে গভমেন্ট চাকৰিতো বহুত সুবিধা হয়, যেনে ধৰণে মানে ভাবি লোৱা মানে কৰা সময়ত মানে যেতিয়া তুমি পাই যোৱা মানে, গভৰ্মেণ্ট চাকৰি যেতিয়া তুমি পাই যাবা। সেইটো তোমাৰ কাৰণে বহুত মানে মূল্যবান ভাল হয় মানে সেইটো যেনেকুৱা কিয় গভৰ্মেন্টৰ মানুহগিলা মানে বহুতে মানে, ইমান হেৰিকে কাম নকৰে, যেনেকুৱা প্ৰাইভেটত কাম কৰে মানে, মানে তোমাৰ যেতিয়া গভৰ্মেন্টৰ যেতিয়া তুমি এটা জব কৰিবা ন, তেতিয়া জব কৰাৰ সময়ত তুমি মানে ইমান কাম কৰিব নালাগে। যিহেতু আমি এতিয়া পাৰ্ট টাইম যিটো তুমি যাবা প্ৰাইভেটত তুমি যেতিয়া কৰিব- কৰিব, কৰিবলৈ যাবা ন। সেইটো বহুত হাৰ্ডৱৰ্ক হয়। সেইটো কাৰণে মানে অ, গভমেন্টত কৰিলে মানে যিটো হয়। বহুত হাৰডৱৰ্ক কৰিব লাগে, তুমি এতিয়া যেনে গমেন্টত যেতিয়া চাকৰি যেতিয়া পাই যাবা সেইটোক মইছ হৰ্ কৰিব ন, মানে পোহাতোৱে বেছি টান কিন্তু পাই গ'লে মানে বহুতে ভাল হয়।
অ', তুমি পোৱাতটো টান বুলি ক'লা হয় তুমি ঠিকে ক'লা। যিহেতু চ অ', চৰকাৰী চাকৰি পোৱোৱাৰো ইমান সহজ নহয়, পঢ়িব লাগিব তোমাৰ অ', কৰিব লাগিব। আৰু তোমাৰ বহুত কিছু কষ্টৰ কাম আছে সেইটোও কৰিব লাগিব। তাৰপিছত তুমি গভমেণ্ট চাকৰি পাবা। চাকৰি পোৱাৰ পিছত তোমাৰ আকৌ ট্ৰেইনিঙত যাব লাগিব। উম, আৰু আগত- আগত আগততো তেনেকুৱা এক্সট্ৰাকে ঘোচ-চোচ লোৱা আছিলে। এতিয়াতো সেইবোৰ নাই সেইবোৰক কাৰণে বৰ ভাল কৰি দিছে। অ', তাৰ কাৰণে মই ভাবো অ', গভমেণ্ট চাকৰিত তোমাৰ মেডিকেল- চেডিকেল ফ্ৰী পোৱা। তাৰ কাৰণে বহুত সুবিধাও আছে। সেইকাৰণে গভমেণ্ট চাকৰিও বেয়া নকওঁঁ মই, চৰকাৰী চাকৰি পোৱা অলপ কষ্ট আছে কিন্তু বহুত
কষ্ট আছে হয়- হয়, কষ্ট হয় কিন্তু সহায় বহুত ভাল হয়। ফিউচাৰৰ কাৰণে ভাল হয় আৰু।
অঁহ।
উম।
কষ্ট আছে কিন্তু সুবিধাও আছে, আৰু বিজনেচত আৰু তুমি সৰু ডাঙৰ কৰা তুমি তুমি নিজে অনাৰ থাকিবা। হয় কি নহয়?
হয় ঠিকে কলা মানে বিজনেছ যদি আমি নিজে এটা কৰিলে মানে নিজে অনত থাকিম মানে কাৰো একো মানে শুনিবলে নালাগে আৰু ন।
অ', সেইটোতো হ'ল আৰু তাৰপিছত তোমাৰ বিজনেছত প্ৰফিট হ'লে তোমাৰে হ'ব। লোকচান হ'লে তোমাৰে হ'ব আৰু লোকচান হ'লে তোমাৰ হ'ব, সেইটোত অলপ প্ৰব্লেম আছে। চান এনেকুৱাতো ক'ব নোৱাৰো অঁ, লোকচানটো হ'লে তোমাৰেই হ'ব, এইটোতো ক'ব নোৱাৰিম যে লোকচান হ'লে বেলেগৰ প্ৰফ হ'লে মোৰ। সেইকাৰণে বিজনেটো ত' অলপ ৰিক্স আছে। কিন্তু তাতেও ভৱিষ্যতটো ভাল হ'ব পাৰে, উজ্জ্বল হ'ব পাৰে।
হয় ঠিকে কয়, হয় ময়ে সেই ভাবো। মোৰ যে মানে ভালদৰে কৰিলে মানে ভাল ভালেদৰে হয় মানে যাৰ কে এতিয়া মানে বহুতত মাইণ্ড লগাব লাগে। যেনোকা এতিয়া মই এতিয়া কিবা বেয়া হে কৰিলো। কৰাতে সেইটোতে লাগি থাকিব মানে, মই আমি বেলেগক কিয় কৰো। যেতিয়া তুমি যেতিয়া ব্যয়ৱসায় নিজে কৰিবা ন 'তে তুমি এটাতে লাগিব নালা তুমি বেলেগো বিচাৰিলেহে তেতিয়াহে তোমাৰা যেতিয়া লচ হৈ যায় ন' তোমাৰ সেইটো সময়ত নে এটাই ব্যৱসায় কৰি থাকিবা, তুমি দুটা তিনটা কৰিব লাগিব। দুটা তিনিটা কি কৰিলে কি হয়, এটা যদি লছ হয় ত' এটাত লৈ প্ৰফিট হ'বই তোমাৰ সেনোকোৱা
হেইহে দিয়া ঠিক আছে দিয়া।
হয়, হয়, ঠিক আছে। থেংক ইউ। ৱেলকাম, উম।